আহ কি কৰিছা।
আছো এনেই তুমি কি কৰিছা।
ময়ো আছোঁ এনেই কি খবৰ ভালনে।
উম ভাল ভাল তোমাৰ।
মোৰো ভালে এতিয়া ক'ত আছা ঘৰতে,
অ ঘৰতে ঘৰতে তুমি ক'ত আছা।
ময়ো ঘৰতে আছোঁ কেতিয়া আহিলা তুমি ঘৰত।
মোৰ হ'ল দিন তুমি কেতিয়া আহিলা।
ময়ো হ'ল বাৰু দুই সপ্তাহ মান হ'ল আৰু
অ অ,
উম নাই কিয় ব্যস্ত আছা নেকি।
নাই নাই কোৱা আছো এনে বিচনাখনতে পৰি।
অ এতিয়াতো তাকেই বোলো মই, তুমি কিনো কৰি আছা ছুটীৰ দিনবোৰ কেনেকৈ কটালা কোৱাচোন। কেনেকে ক,
ক'ব গ'লে অ, অ ক'ব গ'লেতো এইবাৰ মই, অ মোৰ মানে এবাৰ এবাৰ ছুটি মানে এতিয়া এই, যোৱা সপ্তাহত মানে মই মোৰ পৰিয়ালৰ সৈতে। তাতে মানে এটা বহুত ধুনীয়া মানে ঠাইলৈ গৈছিলোঁ। মানে বহুত বহুত দিন ধৰি আমি মানে মানে প্লেন এটা বনাইছিলো যোৱাৰ। তাৰপিছত অৱশেষত মানে সেইটো সুযোগ সুযোগ পালোঁ আৰু যাব। ত' আজিও সেই ভ্ৰমণৰ স্মৃতিবোৰ মনত পৰিলে মানে মনটো। আনন্দৰে ভৰি উঠে।
আচ্ছা বাহ মানে ঘুৰিছা আৰু তুমি কোন ঠাইলৈ গৈছিলা। এ সেই ঠাইখন কি বাছনি কৰাৰ কোনো মানে বিশেষ কাৰণ আছিল নেকি।
অ আমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন যে আছে। তালে গৈছিলো আৰু মানে বাছনি কৰি বিশেষ কাৰণ ক'ব গ'লে মানে সৰুৰে পৰাই মই কিতাপত। কাজিৰঙাৰ বিষয়ে পঢ়িছিলো আৰু মানে। টেলিভিছনো তাৰ প্ৰকৃতিক সৌন্দৰ্য মানে দেখি। পাই আহিছো ন আগৰ পৰা ত। মোৰ মানে এ ত মানে যাবলে মন গ'ল ধৰা এশিঙীয়া গড় তাৰপিছত হাত হৰিণ তাৰ পিছত বনৰীয়া মহ আৰু বিভিন্ন ধৰণৰ চৰাই। ত সেইবোৰ মানে চোৱাৰ বহুত ইচ্ছা ইচ্ছা গৈছিল বহুত দিনৰ পৰাই আছিল মানে। ত সেইবাবে মানে ভাবিলো যে ঘৰতো পৰিয়ালক ক'লো যে যোৱাৰ কথা। ত' মানে পৰিয়ালে সিদ্ধান্ত ল'লে যে কাজিৰঙালৈ যাওঁ বুলি এটা মানে ডেট এটা তাৰিখ এটা তেওঁলোকে ঠিক কৰিলে তাৰপিছত গ'লোৱে আৰু তেনেকে
অ আচ্ছা ভালেই কৰিলা আৰু এ যাত্ৰাটো কেনেকুৱা আছিল তোমাৰ বাৰু বাটত কোনো বিশেষ অভিজ্ঞতা হৈছিল নে
অ ক'ব গলে যাত্ৰাটো বৰ আনন্দদায়ক আছিল মানে আমি পুৱাই যেতিয়া ঘৰৰ পৰা ওলাইছিলো তাৰিছ ঘৰৰ পৰা ওলাইছিলো তাৰ পৰাা যেতিয়া বাটত সেউজীয়া ধাননি তাৰপিছত চাহ বাগিছা নদী আৰু সৰু সৰু গাও আৰু পাহাৰৰ মানে বিভিন্ন দৃশ্য়বোৰ সেইবোৰ দেখি বহুতেই মানে মনটো ভৰি পৰিছিল আৰু তাৰে যোনটো বুঢ়া পাহাৰৰ পাহাৰ খন তাতে আমি ৰখি ৰখিছিলো তাতে এটা মন্দিৰ আছে মন্দিৰখনতো আমি দ দৰ্শন কৰি কৰিলো সকলোৱে মিলি পৰিয়ালৰ তাৰপিছত মাজে মাজে আৰু আকৌ মাজে মাজে গাড়ী ৰখাই ফটো তুলিছিলো আৰু পৰিয়ালৰ সকলো সদস্যই হাঁহি ধেমালি যাত্ৰাটো তেনেকে উপভোগ কৰিছিলো আৰু
আচ্ছা ঠিকেই ভাল লাগিল শুনি পেলাই আহ কাজিৰঙাত উপস্থিত হৈ প্ৰথমে তোমাৰ মানে কেনেকুৱা অনুভৱ হৈছিল
অ প্ৰথমতে ক'ব গ'লে উদ্যান খনত মানে সোমোৱাৰ লগে লগে এক শান্ত আৰু সেউজীয়া পৰিৱেশ মানে মনটো আকৰ্ষণ কৰিছিল অ আমি যেতিয়া মানে বুঢ়া পাহাৰ খন পাৰ হলো তাৰ পৰাইটো আমাক আমি লাহে লাহে গৈছো ন গাড়ীবোৰ তাতে মানে জোৰেৰে চলাব নিদিয়ে ত' তাতে আমি হৰিণ এইবোৰ দেখিলো হৰিণ আৰু চৰাই বিভিন্ন ধৰণৰ ত তেনেকুৱা তই যে ৰবা অ চাৰিওফালে ডাঙৰ ডাঙৰ গছ দেখা পালো তাৰপিছত বিশাল ঘাহনি আৰু মানে চৰায়ৰ মিঠা মাতবোৰ শুনি মানে মনটো বিৰাতে ভাল লাগি গৈছিল আৰু মন হৈছিল যেন আমি প্ৰকৃতি মাজতে মানে প্ৰকৃতিৰ মাজতে একদম সোমাই পৰিছো নগৰৰ কোলাহলৰ পৰা আঁতৰি এনে পৰিৱেশত থাকি মানে খু এতিয়াই শান্তি অনুভৱ কৰিছিলোঁ
আচ্ছা ঠিকেই ভাল আৰু তাত কি কি মানে বান্যপ্ৰাণী দেখিবলৈ পাইছিলা তুমি
বহুত বান্যপ্ৰাণী দেখিলো মানে বহুত প্ৰাণী দেখিলো দেখিছিলো আ আটাইতকৈ বেছি ভাল লাগিছিল যোনটো এশিঙীয়া গড় সেইটো বহুতে বেছি ভাল লাগিছিল এনেকে চাম দেখিবলৈ পাই ওচৰৰ পৰা তাৰ উপৰিও হাত হাতীৰ জাক তাৰপিছত হাতীৰ জাক তাৰপিছত আহ হৰিণ বনৰীয়া মহ বিভিন্ন ধৰণৰ চৰাই আৰু দূৰৰ পৰা মানে এটা হাতীৰ পৰিয়াল দেখা পাইছিলো সেইটো দেখিটো আৰু বেছি ভাল লাগি গৈছিল তাৰ পিছত আমাৰ যোনজন গাইড এজন আমাৰ লগত গৈছিল ত' আমাৰ গাইদজনে প্ৰতিটো মানে প্ৰাণীৰ বিষয়ে বহুত নতুন তথ্য জনাইছিল যে এনেকুৱা এনেকুৱা এনেকুৱা নুৱা সেইবোৰ শুনিও মানে বহুত মানে ভাল লাগিছিল আৰু বহুত নজনা নতুন নতুন জ্ঞানো লাভ কৰিছিলো।
আচ্ছা ঠিকেই আহ জীপ চাফাৰী বা হাতী চাফাৰীৰ পিঠিত আহ অ উঠাৰ সুযোগ পাইছিলা নে তাতে
অ অ পাইছিলো আমি জীপ চাফাৰী কৰিছিলো জীপেৰে বনাঞ্চলৰ মানে মাজ হে গৈ থকা অভিজ্ঞতা মানে মোৰ জীৱনৰ এটা অন্যতম স্মৰণীয় মুহুৰ্ত আছিল আৰু প্ৰথমবাৰ মই তেনেকে চ চাফাৰী কৰিছো জীপৰ
ত' কেতিয়াবা মানে ঘৰ একেবাৰে ওচৰত দেখা পাইছিলো এনেকে যি পাৰে গৈ থাকোতে একদম আমাৰ বহুত একদম ভিতৰলৈকে লৈ গৈছিল মানে মানুহজনে তাৰপিছত সকলোৰে মনত অলপ ভয়ো লাগিছিল যিহেতু গড়টো ইমান ওচৰত আহি গৈছিল ন কিন্তু মানে একে সময়ত মানে বহুতে উৎসাহো অনুভৱ কৰিছিল ভালো লাগিছিল চবৰে
আচ্চা অ মানে সেই ভ্ৰমণত কোনো মজাৰ ঘটনা ঘটিছিল নেকি তোমালোকৰ
উম গঠিছিল টো মানে এবাৰ আমি মানে ফটো তুলিবলৈ নামিছিলো হা জীপৰ পৰা ঠিক তেতিয়াই মানে এজাক বান্দৰে ওচৰলৈ আহিল তাৰপিছত আমাৰ লগৰ এজনী মানে হাত মানে হাত লগৰ এজনী হাত তাতে মানে এটা বিস্কুটৰ পেকেট আছিল। ত' তাই মানে ধৰি আছিল ধৰি থাকোতে তাই মানে তাইৰ হাতৰ পৰাই মানে এটা বান্দৰে লৈ কেতিয়া থাপ মাৰি লৈ গুচি গলে মানে মানে ভয়তে মানে এতিয়া এৰিও দিলে মানে বানৰটো থাপ থপিয়াই লৈ গৈছে। চে ধৰা
আচ্ছা
আমিতো প্ৰথমতে মানে কি হ'ল কি নহল এনেকে আচৰিত হৈ গলো। তাৰ পিছত মানে বহুতেই হাঁহিলো যে মানে সেনেকুৱা আ মানে জমনি লাগিল আৰু তাৰ পিছত ঘটনটো মানে কেতিয়াবা মনত পৰিলে হাঁহি উঠে আৰু তেনেকুৱাই ঘটনা
অঁ সেই তাত স্থানীয় মানুহৰ লগত কথা পাতিছিলানে?
অ পাতিছিলো কিছুমান স্থানীয় লোকৰ লগত কথা পাতিছিলো। আহ তেওঁলোকে কাজিৰঙাৰ ইতিহাস তাৰপিছত বান্য প্ৰাণী আহ সংৰক্ষণ আৰু মানে বান্যপ্ৰাণীৰ সংৰক্ষণ আৰু অ বানপানীৰ সময়ত কেনেকৈ বহু কষ্টৰ মাজতে মানে বান্যণী বোৰক ৰক্ষা কৰিবলৈ চেষ্টা কৰে সেইবোৰ তেওঁলোকে বহুত মানে আমাক বহুত সুন্দৰ ভাৱে বুজাই দিছিল বিষয়ে মানে জনাই জনাইছিল
আচ্ছা
ক'ব গ'লে তেওঁলোকৰ মানে ইমানেই ভাল ব্যৱহাৰ মানে তেওঁলোকৰ আন্তৰিক ব্যৱহাৰ আৰু অতিথি পৰায়ণতাত মানে দেখি মোৰ বিৰাটে ভাল লাগিছিল বহুতে মানে ভাল আছিল তেওঁলোক
অ সিটোৱে অ আৰু কি বুলি কয় উম ভ্ৰমণৰ মানুহৰ মানে ভ্ৰমণে মানুহৰ জীৱনত কি উপকাৰ কৰে বুলি তুমি ভাবা
আহ কব গলে ভ্ৰমণ কৰিব লাগে মাজে মাজে ধৰা মানুহক নতুন ঠাই নতুন সংস নতুন মানুহ আৰু নতুন অভিজ্ঞতাৰ সৈতে মানে পৰিচয় কৰে তি তেওঁলোকে নতুন নতুন ঠাইলৈ ভ্ৰমণ কৰে বা জলেকে নাযাওক আৰু ক'ব গৈ দৈনন্দিন ব জীৱনৰ এ মানে জীৱনৰ পৰা জীৱনত মানে আৰু ব্যস্ত থাকিব কেতিাবা অলপ নিজৰ মনটো ফ্ৰেছো কৰিব লাগে ন ত' ত' সেইটোৱে আহ তেওঁলোকৰ মানে অ ব্যস্তৰ মাজেদিও তেওঁলোকে অলপ নিজৰ মনটো পাতল কৰিব পাৰে ভ্ৰমণৰ যোগেদি আৰু
উ হ
আহ ক'ব গলে মন মন সতেজ হয় তাৰ পিছত আৰু বহুত নতুন নতুন জ্ঞানো লাভ কৰে সেই ঠাইখনৰ বিষয়ত দিয়া মানে বহুত কথাও জানিব পায় আৰু স্মৃতি চিৰদিনৰ বাবে থাকি যোৱা মানে বহু মানে বহু সুখৰ মুহুৰৰ্তৰ সৃষ্টি হয় তেনেকুৱাইে ত ভ্ৰমণ কৰি লাগে মোৰ মতে
আচ্ছা আৰু ভ্ৰমণৰ সময়ত তুমি এতিয়া কলে যে শিক্ষা বৃদ্ধি জ্ঞান বৃদ্ধি পায় কি কি শিক্ষা লাভ কৰিলা
আহ মই কব গ'লে এই ভ্ৰমণে মোক শিকাইছে যে মানে প্ৰাকৃতি আৰু বন্যপ্ৰাণী সংৰক্ষন কৰাটো আমাৰ সকলোৰে দায়িত্ব আমি সংৰক্ষণ কৰিব লাগে যদি আমি কি ধ্বংস কৰো বা পৰিৱেশটো দূষিত কৰো মানে বহু মূল্যয়বান জীৱ জন্তু টো মানে বিলপ্ত হব আৰু মানে আহ তেওঁলোকৰ বহু তেওঁলোকৰ মানে বাসস্থানো নাই সুকীয়া হৈ যাব তেওঁলোকৰ মানে তেওঁলোকে তাতে বাস কৰে যিহেতটো আৰু পৰিয়ালৰ সৈতে সময় কটোৱাও মানে জীৱনৰ অন্যতম ডাঙৰ সুখ বুলি অনুভৱ কৰিলো
অ ঠিকেই অ মানে এই ভ্ৰমণত কোনটো মুহুৰ্ত তোমাৰ আটাইতকৈ বেছি মনত আছে এই ভ্ৰমণটো
অ এই ভ্ৰমণৰ কথা কব গলে ধৰা উম সূৰ্য উদয়ৰ সময়ত ঘাৱনিত গড়বোৰক শান্ত ভাৱে মানে উম বিচৰণ কৰা দেখাতোৱে মানে দৃশ্যটো যোনটো দেখিছিলো সেইটো মই কেতিয়াও পাহৰিব নোৱাৰো সেই দৃশ্যটো বহুতেই ভাল লাগিছিল আৰু সেই সময়ত চাৰিওফালে এক অপূৰ্ব কেৱল নিৰৱতা আছিল আৰু কেৱল চৰাইৰ মাত আৰু প্ৰকৃতিৰ শব্দহে শুনা গৈছিলো এই দৃশ্যটো মোৰ মানে মোৰ জীৱনৰ আটাইতকৈ সুন্দৰ স্মৃতি বোৰৰ এটা বোৰৰ মাজত এটা বুলি মই ভাবো বহুতে ভাল লাগিছিল
ঠিক আছে দিয়া ভাল লাগিল কথা পাতি উ দিয়া